অ', বোলে।
অ', ভালেই দিয়া, তোমাৰ ভাল?
উম, ভালেই বহুত দিনৰ পিছত মাতো শুনিছো দেই তোমাৰ?
হয়, দিয়া ময়ো ফোন কৰিম-কৰিম কে মানে ব্যস্ততাত চব মানে হয়। দিয়া যিকোনো কামত থাকি-থাকি পাৰাই নাই ফোন এটা কৰিবলৈও।
অ', বাকী খোৱা-বোৱা কৰিলা? মই এনেই বহি আছো।
অ', খোৱা-বোৱা কৰিলো, এতিয়া অলপমান এনে জিৰাই আছো।
অঁ, বাকী ঘৰৰ সকলোৰে ভাল?
ভালেই দিয়া। তোমালোকৰ ভাল?
উম, আমাৰো ভালেই।
খোৱা-বোৱা কৰিলা?
খুৱা-বোৱা মানে ৰাতিপুৱা আজি শুই উঠাত দেৰি শুই উঠি ৰুটি খালো। তাৰপিছত আজি ঘৰতে আছো যে। মায়ে সে ভাত বনাইছে হে খোৱা অকমান দেৰিয়ে হ'ব।
অ', হয় দিয়া ঘৰত থাকিলে অলপমান মানে খেলি মেলি হৈ য যায় বাৰু।
ৰাতিপুৱাতে ভাতকেইটা খাই যোৱা হয়। দিনটোলৈ আজৰি হৈ যোৱা হয় আৰু।
হয় দিয়া গৰম কেনেকুৱা তোমালোকৰ ফালে?
উম গৰম আজি বতৰটো বাৰু অলপ ঠাণ্ডাই কিন্তু হ'লেও গোপ গোপনিটো আছেই।
অ আছে আমাৰ ইয়াত ৰ'দেই দি আছে বাৰু
অ বাকী ওলাই কৰি যোৱা হৈছে নি? ক'বালে
ওলাই কৰি মানে সিদিনাখন গৈছিলো অলপমান এনে তেনেকে মানে যোৱা নাই আৰু ভাবিহে আছো বৰদোৱালৈ যাম বুলি এইকেইদিনতে বোলো গৰমটো অলপ কমিলেহে মানে বৰদোৱালৈ যাম নহলে আকৌ গৰমত অসুখ হৈ যাব নহয়
অ এই মাহত যে বৰদোৱাত কিন্তু বহুত ভিৰ দেই এতিয়া এই ভাদ মাহত।
অ।
বহুত মানুহ হৈছে আৰু ভাদ সোমোৱা নাই নেকি?
নাই শাওন মাহ আছে আগষ্ট ছেপ্টেম্বৰ ছেপ্টেম্বৰত হে ভাদ সোমাব।
কে', শাওন ভাদ ঠিকে শাওন মা এইবাৰ ইমান দেৰিকে পৰিছে সোমবাৰ ফাৰ্ষ্ট টো সোমবাৰ প্ৰথমটো সোমবাৰ শাওনৰ আগষ্টত পৰিছে চাগে?
অ', আগতে আগষ্টত হেৰি দুই তিনি তাৰিখ মানে মানে শেষ হৈ যায়।
অ এতিয়া আগষ্টৰ পৰা ষ্টাৰ্ট হৈছেহে
অসমীয়া মাহে দেৰি হৈছে নেকি এইবাৰ
বুজিয়ে নাপাওঁ আজিকালি যে আৰু তিথিবোৰ যে ইমান খেলি মেলি
অ ', তিথিবোৰো মানে এইবাৰ নৱেম্বৰতে হেৰি হৈছে, দেৱালী নৱেম্বৰৰ ছয় তাৰিখে।
হয় নেকি অ ইমান মানে কি এনেকুৱা।
আগতে ন', নৱেম্বৰৰ বিশ তাৰিখ মানে হয় নেকি দেৱালী?
দুৰ্গা পূজা কেতিয়া পৰিছে বাৰু এবাৰ?
দুৰ্গা পূজা কি তি অক্টোবৰতে আছিল নেকি দুৰ্গা পূজা শেৰ পৰা
চো ৱাচোন কেলেণ্ডাৰখন?
চাওঁ ৰ'বা। দুৰ্গা পূজা কেতিয়া লৈ বোলো, বাকী দুৰ্গা পূজা চাবলৈ যাবা নে নাই?
দূৰ্গা পূজা চাবলেতো ওলাই এনেই দৰ্শন কৰিবলৈ যাম। কিন্তু এনেই মানে টাউনত তে এবাৰ এপাক মৰা হয় আৰু দূৰলে বুলি তেনেকে যোৱা নহয় আৰু যি ভিৰ
এইবাৰ দুূৰ্গা পূজা দহ তাৰিখে কৈছে অক্টোবৰ
অক্টোবৰৰ দহ তাৰিখে ন
মহালয়া দহ তাৰিখে তাৰপিছত ষষ্ঠী সোতৰ তাৰিখে সোতৰ ওঠৰ ঊনৈশ বিশ একৈশ তাৰিখে দশমী
অ নৱমী দশমীতে আৰু ওলাই যোৱা হয়
অ হয় দিয়া মই আকৌ অষ্টমীৰ দিনাখনহে গৈ ভাল পাওঁ অষ্টমী আৰু নৱমীতে গৈ ভাল পাওঁ মানে দশমীত ভাল লাগে বহুত ভাল লাগে যেনিবা দেখো ন' দুবাৰ মই এবাৰ গৈছিলো দশমীত চাপৰ মুুখত গৈছিলো। এ তেতিয়া মানে গৈ ভাল লাগিছিল দেখি লৈ পেলাই বহুত ভাল লাগে।
অ' নগাঁও চাপৰ মুখৰ ষ্টেচনত এবাৰ মই নামিছো তাৰপিছত হেৰি নগাঁও ষ্টেডিয়াম এটা আছে যে।
উম -উম
তালৈ গৈছো নহয় মই।
অ' মানে চাপৰমুখৰ পৰা নগাঁও ষ্টেডিয়াম দূৰ হ'ব।
অ 'চাপৰমুখত নামিছিলো আকৌ ট্ৰেইনত গৈছিলো। ষ্টেচনটোত নামিছিলো তুমি চাপৰ মুুখত দুৰ্গা পুজা চাইছে বুলি কওঁতে পতকে
অ 'মোৰ বা মানে তাতে বিয়া হৈছে ছিলে যে ষ্টেচনৰ ওচৰতে। এতিয়া বাৰু সিহঁতি বেলেগ। জেগাত আহি গ'ল। গাঁওৰ জেগাত আহি গ'ল। কিন্তু তাতে আছিলে তেতিয়া জেগটো ভাল লাগে ন মানে এ' টাউনৰ জেগা বুলি ক'লেও মানে কেতিয়াবা ভাল লাগে বিশেষকে ষ্টেশচনৰ জেগা খিনি মানে মোৰ খুব ভাল লাগে দেই।
অ' সেয়া হয় বাৰু।
ৰাতি বিশেষকৈ ইমান ধুনীয়াকৈ লাইট
এতিয়া আমাৰ অসমত ইমান চাব লগগীয়া জেগা আছে ন ইমানকে বনাই আছে।
হয় দিয়া গুৱাহাটীখনেই বোলে বহুত
অ' বহুত বস্তু বনাই দিলে কিন্তু আজিকালি যে তুমি দুদিনমান ঘৰত থাকিলে ওলাই যাবাচোন টাউনৰ ফালে। একদম বিল্ডিং বিল্ডিং উঠ উঠি যায় মানে মই আচৰিত হৈ যাওঁ এইটো কেতিয়া বনালে এনেকুৱা নিচিনা লাগে মানে।
অ 'হয়
নতুন -নতুন হৈ গৈ আছে, অকমান ওলাই নগলে মানে। মই- মই বাৰু গৈছিলো এ উজান বজাৰত কাম এটা আছিলে।
উ - উ মই যোৱা বছৰে যোৱা নেকি নৱেম্বৰ নে ডিচেম্বতে এতিয়ালৈ মই যোৱাই নাই।
অ' ইমান ফেঞ্চি বজাৰত সকলোৱে যায় জানানে কাপোৰ চাপোৰ কিনে মোৰ আকৌ একদম মানে এদিনো যে মই গৈ পেলাই কাপোৰ কিনা নহয়ে।
মই আজিলৈ ফেন্সি বজাৰত মই গৈয়ে নাপালোঁ মই সদায় ভাবোঁ গুৱাহাটী গ'লে বোলো যাম কিন্তু সময় নহয়। দিনটোৱাকেহে যাওঁ যে।
মই সোমাইছো বাৰু কিন্তু তেনেকে কাপোৰহে লোৱা নাই।
উম-উম মই গণেশগুৰি বজাৰত মানে একে টাইপৰে হয়, সেইখনত মানে সোমাইছো। কিন্তু ফেঞ্চি বজাৰত মই যোৱা নাই তাত বোলে ভাল লাগে বুলি ক
অ', কম দামতে পাই ফেলি কয় এতিয়া জানো? মোৰ তেনেকে লোৱা নাই।
উম-উম আৰু তাত বোলে অলপমান কৰীয়া বস্তুবোৰ বেছিকে আহে বোলে শুনা মতে আৰু।
অ', সোমাইছো বাৰু কিন্তু তেনেকে মানে বস্তু চোৱা হোৱা ন নাই। এ বেলেগৰ লগত গৈছিলো। এ মানে এটা নিৰ্দিষ্ট বস্তু ল'বলৈকে ল'বলৈ এনেকে সোমাইছিলো যে?
উম-উম,
ঘূৰা নাই আৰু।
মানে এ যাবলৈ তাত যদি মানে তুমি বজাৰ কৰি কৰিব'লৈ, তেনে তেনেকে মানে যাব হে হব লাগ মানে থাকি লাগ কিবা মানে তুমি এদিন হলেও তুমি তাত নাইবা তুমি তাতে একদম স্থায়ী নিবাসী টাইপ অলপমান হবও লাগিব। তেতিয়াহে তোমাক সময় ওলাব নহ'লে মানে তুমি যিটো কামত যোৱা কামটো শেষ
সে সময় লৈ যোৱা নহয় যে টাইম লৈ পেলাই গলে মানে অলপ সময় লৈ পেলাই গলে মানে সোমাব পাৰি, আৰু বস্তু-চস্তু চাব পাৰি দৰ দাম
উম-উম নহলে আৰু দেৰি হৈ গ'লে ভাগৰো লাগে দিয়াচোন
উম, সেইটো হয়। মোৰ কাপোৰ খুব কমেই কিনা হয় অ', উ যি ক্ষেত্ৰতে হওঁক মেখেলা চ চাদৰে হওক। মেখেলা চাদৰতো আৰু কম লোৱা হয়।
হয় দিয়া।
ইমান মৰম লগা, মৰম লগা, মেখেলা চাদৰ বোৰ, আজিকালি ছোৱালী বোৰে পিন্ধে ন। মই ইমান ধুনীয়া দেখো মেখেলা চাদৰ পিন্ধীলে ছোৱালীক।
ময়ো ভাল পাওঁ, মোৰ কিন্তু কাপোৰ মোৰ জোখতকে বেছি লওঁ। এই মই মানে কিন্তু সেইকেইযোৰ কাপোৰ এনেই পেলাই থৈ দিওঁ, এনেকুৱা মানে নিপিন্ধি নকৰি মানে এনেই মানে মই সাঁচি যোৱাহে হৈ গৈ আছে আৰু।
মোৰ মিচিং বোৱা কাপোৰ এযোৰ ইমান পিন্ধিব মন যায়।
মিচিং বোৱা কাপোৰবোৰ ন' মইয়ো ভাল পাওঁ।
পাটৰ মুগাৰ বোৰ যে আজিকালি একদম ভাল নলগা হল দেই।
তো পাটৰ মুগাৰ নাম লবয় মোৰ ভয় লাগে, মানে গৰমত মোৰ যেন উশাহহে ল'ব নোৱাৰি মোৰ এনেকুৱা লাগি যায়।
অ' আজি আজিকালি যে কাপোৰৰ ইমান নাম শুনিছে? তুমি একদম প্ৰতিযোৰ কাপোৰে বেলেগ বেলেগ নাম।
অ হেৰি নামবোৰো বেলেগ মানে বহুত বেলেগ হৈ গৈছে আৰু বিশেষকে আজিকালি মানে এই কেঁচা কটন বুলি যে কয়। কয় সেইটো বেছিকে ফেমাচ হৈছে আৰু অ' আকৌ ৱাচ কটন এ মানে ধেৰ আৰু ভগৱান ক' পৰা কি নাম ওলাইছে ভগৱানে জানিছে আৰু!
মিক্স বিল মিক্স পাতৰো ওলায়।
এক্সপাৰ্ট বুলি ক'ব। টচ কটন,
টচ মুগাও থাকে ন?
টচ কটন
এৰিপাত
অ' এৰী পাতটো বাৰু এ এৰী পলুৰ সৈতে বনাই হয়। বাকী অ ' মানে মুগাত টো যে মুগা পলুৰ সৈতে বনাই সেইটো গম পাও আৰু। আৰু এইটো হেৰি এ
নুনী পাটৰ কাপোৰো আছে নহয়
অ' আছে নুনী পাটৰ বাকী পাটৰ কাপোৰতটো কিহে দিব নাইবা পাটৰ মুগা সাজ চব মানে পলু দিয়ে বনাই ন
হয় নেকি? তাহতৰে সূতা কাটি পেলাই বয় নেকি?
তেতিয়াহ'লে শুৱালকুছিত কিমান চাগে একদম পলুৰ কিমান প্ৰডাকচন হয়?
উম, হয় চাগে দেই নে বাহিৰৰ পৰা আহে ভালকে গম নাপাও কিন্তু পাট কাপোৰৰ কাৰণে কিন্তু বিখ্যাত আৰু শুৱালকুছি
অ' শুৱালকুছি
শালত বোৱা কাপোৰ বোৰ যে আৰু আজিকালি এটা বস্তু দেখিছানে যিটো ৱৰ্ক কৰে যে যে পাটৰ কাপোৰৰ ওপৰত যে এনেকে ষ্টন লগাই লগ কাই নতুনকে ট্ৰেণ্ডিঙত চলি আছে পুৰা, ভাল লাগে ন বস্তুতটো ইমান মৰম লাগে। কইনসাজ একো কইনা সাজত
কইনা সাজত অ', বহুত ধুনীয়া লাগে আজিকালিতো মানে কাপোৰৰ ডিজাইন বোৰ বহুত বেলেগ- বেলেগ
বহুত উন্নত হল আগতকে আৰু ডিজাইনাৰ, মানে ডিজাইনাৰ কিজনী মানিব লাগিব ইমান ধুনীয়া -ধুনীয়াকে তাহাঁতি মানে কৰি
আৰু পুৰা চিল্ক মাৰ্ক দিয়া হৈছে আজিকালি আজিকালি মানে অ', যে এহটো পিয়ৰ হয় কোনটো মানে ধৰিব পৰা যায় আৰু আজিকালি।
অ', সেইটো হয় আৰে আজিকালি সোনোতো হ'ল মাৰ্ক। সোণ
অ', সোণ সোণ ৰূপ চব হলমাৰ্কৰো হোৱা হৈছে মানে, মানুহ যাতে ঠগন নাখায় আৰু।
উম', এইটো কিন্তু হলমাৰ্কৰ ছিষ্টেমটো মই ভাল পাওঁ।
অ', মইয়ো ভাল পাওঁ হ'ল মাৰ্ক কাপোৰৰো হল মাৰ্ক হৈ গৈছে আৰু আৰু কি লাগে মানুহক। চব গেৰেণ্টি মানে আৰু
বেছি ঠগা মেলাাবোৰ বেছি হৈছিলে যে সেইটো কাৰণে
সেই', হয় দিয়া বাকী কি মই মানে এই যে ব্লাউজ বোৰৰ ডিজাইনবোৰহে ভাল নাপাওঁ বিশেষকে যে বহুত ওলোৱা হৈছে মই চিম্পুল নৰ্মেল যিটো
অ', এনেকে ভাল লাগে, মোৰ বাৰু আগফালে অলপ কত তটা মানে ধুনীয়াকে ডিজাইন এটা দিলে মানেই ভাল
অ', নহয় সেইবোৰ সেইবোৰ ভালে লাগে। কিন্তু মানে অলপমান বেছি ফিটা চিতা আজিকালি।
উম', - উম', বৰ বেছি দীপ কাঠ হলে পিছফালে ময়ো ভাল নে দেখো এই কিছুমান ধুনীয়া ছোৱালীকতো ভালেই লাগে কিছু কিছুমান যে বোৱাৰী মানুহ শকত বোৰে যে কিছুমানে আন, মানে বয়স খিয়াল কিছুমানে যে পিন্ধে ইচ্ ৰাম
ভাল নালাগে? মানে ইতি কিন কৰা হয় আৰু আমাৰ নিজৰে সংস্কাৰখিনি।
হয় বাৰু
সেইয়া বাৰু ঠিকে আছে একেলগে কৈছো উম ঠিক আছে দিয়া।